হেল্ল
শুনিছ
অ
অহ
কি খবৰ
তাৰ পিছতে ভালেই খাব এনেকে পথাৰত বগলী উৰি ফুৰিছে এতিয়া
অ বঢ়িয়া লাগিছে চাগে দেখিবলে ফটো চটো মাৰি থৈ দিবি
উম এটাহে থাকিছো দুটা থাকিছো বাৰু
অ অ এগাল এগাল উৰিলে মানে ফটো মাৰি থৈ দিবি কি ধুনীয়া দেখি
উম আমাৰ হেয় অ আমাৰ বৰ্তাহতৰ হেৰি বগ এ কি বুলি কয় হেৰি কৰিছে মাটিৰ কঠীয়া একেলগে বোকাত দি থৈছে পাঁচ বিঘা এতিয়াকে চ পচ বিঘা নে ছয়বিঘা এতিয়ালৈকে ৰোৱণী য়ে অহা নাই কালিয়ে দিলে বোকা
ইয়ে
কালি কালি মাতিলে হে পইচ চাও এডভান্স লৈ থৈছে লৈ গৈছে পাঁচ হাজাৰ দিছে।
ইয়ে
সিহতি দুদৰা কালি লেকে ৰুলে তাৰ পিছৰে ৰুৱা সিয়েই নাই এতিয়ালৈক কে ৰুৱাহি নাই আগবেলা অকমান বতৰতো ভাল আছিল নহয় তেতিয়া ৰাতিপুৱাই ৰুব পাৰে সিহঁতি। আজি আগৰ নি অকমান ডাৱৰীয়াাৰ নিচিনা ধুনীয়া আছিলে বতৰটো বাৰু।
এতিয়া হেৰিহঁত চাগে ৰাজু ঘৈনীয়েহঁত চাগে!
নহয় সিহতৰ হেৰি হয় মোমায়েকৰ ঘৰ যে আমাৰ পিছফালে যে আছে পোনে পোনে
অহ অহ।
বোৱাৰীয়েক।
অহ
তাৰপিছতে সেয়া তে ৰুইছিলে ৰোৱাৰ কথা দুদৰাহে ৰুছে নোকে কালি ৰাতি ইমান খং উঠিছে আমাৰত কৈ আছে
অ তোন বেয়া লাগিব তো ইমানকে বোকা দি থৈ দিছে আকৌ সেই তেনেকে
আছে ন ধুনীয়াকে হাল বছে গৈছে ফেস মাতি ৰুবলৈও নাপোৱা বুলি
উম ইমান ধুনীয়া হৈ আছে বোকা এই ফালে। বোকাটো ধুনীয়াহে থাকিব নিজে তাক
অ এতিয়া আকৌ যদি আকৌ বাই দিম বুলি ভাব নহয় ইয়াত ভাল নহয় আক পানী কমি গ'ল যে।
অ লেকেট খাব।
উম হৈ যাব এতিয়া ৰুবলৈ বেয়া ভ
উম আহিব লাগে আকৌ সিহতি আবেলি আবেলি আহিব নোৱাৰে আবেলিতো বেছিকে সেই হয় ৰদ পৰে। ৰাতিপুৱাতে বাহিৰ বা-বা-বাৰটা বজালৈকে।
গোটেই টাবটো শোষণ কৰি লয়।
অহ',
বাৰটা বজালৈকে ৰুই পেলাই সিহঁতি গুচি যাব পাৰে।
আমাৰ বান্দৰ ওলাইছিলে নহয় আজি ইয়াত হ' আজি বান্দৰ ওলাইছিলে।
অ, বান্দৰ পা
অ, এই মধ-মধুুৰি মধুৰি মধুৰৰিজোপা লাগিছে যে মধুৰজোপাত সে কোনোমতে খাই আছিলে নেকি চাগে আমি মানে হে কবলৈ যেতিয়া ওলাই আহিলো নহয় বান্দৰটো মানে জাপ মাৰি পেলাই একে বগাই-বগাই গৈ খোজ তে হেই গৈ পেলাই এই জেওৰাখন পালেগে ইহতৰ বিপুলৰ ঘৰত ছাইদে। তাৰ পিছতে তাত উঠিয়ে গছজোপাৰ ওপৰলৈ উঠি গ'ল নহয়। তাৰপিছত উঠি আকৌ এইখনচ আমি পোৱালে ওপৰত নাই মানে ধাউকিপা সি নামি গল নেকি আমি আ হৈ আছিলে সি তামোল গছৰ।
উম,
ইমান মস্ত একদম পকৰটো ৰঙা।
ইয়ে সেইটো ফুল সে ফুলনিখনৰ ফালৰ পৰা আহিছে। ফুলনি চানৰ বান্দবোৰে তেনেকুৱা ৰঙা -ৰঙা পুকৰটো।
অ, আমাৰ যোৰহাটতো এনেকুৱাই ডাঙৰ বোৰ তেনেকুৱাই থাকে।
অ, কেনেকুৱা লাগে দে কি বোলে কাইলে অ, তহঁতি ভাত-ভাত খাই গলি নে?
ৰাতিপুৱা ভাত মান খাই আহিছিলো বাৰু বনাই মালে মায়ে বনালে যে উম,
অ
অ সেই দালিয়ে হেয়ে বনালে তাৰ পিছত আকৌ ভেন্দি ভাজিলো মই
অ পানী দিহ যাব লাগছিলেি আবেলি
নহয় আকৌ দালিহে বনাই থৈছে। নেমু পানী নেমুৰ লগত হেৰি দালিও ভাল লাগে। নেমুৰ - নেমুৰ চাপেৰি ব'লা গা
অ, দালি ভাল লাগে ত।
উম,
সেইটো ভালেই লাগে আৰু।
উম, তাৰ পিছতে ভালে লাগিছে সেইটো কাৰণে অ, কি সেয়া ৰাতিপুৱা গৰমে - গৰমে খাই লো
হেয়ে মাহানে কি কৈছে।
চাহ খাই আছে সিহতে। ছোৱালী - ছোৱালী অ, তাইক ফোন কৰি দিলো চাহ অক বেয়া বুলি।
আহ,
তাৰপিছতে চাহ খাই আছে দেউতাও আছে অ, দেউতাও আছে পথাৰতে আৰু দেউতাকে নতুন - নতুন গেঞ্জীেইমান পিন্ধি ধুই - ধুই থোৱা সদায় বেলেগ - বেলেগ গঞ পিন্ধি পথাৰলৈ আহে আৰু আহিেলাই গৈ পেলাই বুকাই চুোকাই হেৰি ধু পেলাই থৈ দিয়ে। ন দেতাই এনেই ঘৰত খুব লেতেৰা পুৰণা এটা পিন্ধিাকিবি কোনোবা আলহী আহিলে তাৰ পিছত পথাৰলৈ। পিক চে আপন গঞ্জ বগা - বগা গেঞ্জী পিন্ধি - পিন্ধি।
কথলে
বাল হ উম, মই তুমি নাল উম, ফুল গেঞ্জী।
ৰ নহয় ৰঙীন - ৰঙীন কথা
অ, ৰঙীন মোৰ কথা মানুহবো খুব ধুনীয়া দেখিছে আৰু। চেক সেকিয় গেঞ্জী পিন্ধি
অ, জিনিকি আছে আৰু মানুহৰ চকুতহে লাগিছে চাগে হেৰিতে। এই অ, এই গঞ্জিপ বৰ চকত ধৰিছে বুলি কৈছে চাগে।
উম, সচ বহুত চপা ধুই থুলো নহ আলনাতে ওলমাই থই দিছিলো। ছিলো মই ধুইবেলা সাতটা না আঠটা আৰু ভিন্দু ভাগো থাকি গ'ল গ মান মনেকে ধুবলাকজ থলো।
অ',
চব এটা একে প্ৰ আছে আৰু।
আমাৰ বতৰ বোৰ ডাৱৰীয়া কৰিছে দেই।
তাত ডাৱৰীয়া কৰিছেদি এইফালে কৰিব আৰু লাহে - লাহে ন।
অ, কৰিব চাগে কিন্তু অ, সেইটোৱে কৰিব দক্ষিণ ফালৰ প আহ উত্তৰৰ ফালৰ পৰা আহিছে।
অ, উত্তৰ ফালৰ পৰা আহি উত্তৰ ফালৰ পৰা উত্তৰে গাজিলোজানিবা ঘৰ বুলিহে
এ- এতিৰা খৰহে মাৰিব বৰষুণ নিদিয়ে।
উম - উম দক্ষিণে গাৰ্জুলে মাৰিবা লৰ সেই উত্তৰে গাৰ্জিলে জানিবা।
অ, উত্তৰে ম উত্তৰেহে গাজিছে। সটাই অ, গজা নাই মানে গাৱৰ খিনি আহি আছে কোলা কোলাকে অ,
দিবও পাৰে হয়েইটো দি পেলাই ইমান বেছিকে দিন থাকে দক্ষিণৰ পৰা আকৌ সাগৰৰ পৰা আহি যে সেইটো বহুত জপিয় আহে অ, দক্ষিণৰ পৰা আহিলে।
অ - অ।
হ্ল নাজো।
অহ ', আমাৰ আকৌ দক্ষিণ ফালেহে পাহাৰ আছে।
উম, অ, সেইটোয়ে যাবা তাহতৰ দহ সেইখনক নি সেইখনত নিমিলে নেকি ঠিক নাই কথাটো।
জানো
উম
আমাৰ দক্ষিণ ফালে পাহাৰ আছে তহঁতৰ তাত তাঁত আকৌ আমাৰ সেই তাঁত আকৌ সেই উত্তৰফালে পাহাৰ আছে কেনেকুৱা লাগে ন মই সেই পাহাৰটো কেলে যে এইফালে উত্তৰ নিচনা লাগি থাকে
অ',
পাহাৰটো আমাৰ ফালে পাহাৰ পাহাৰটো হেৰিয়াত যে
উম-উম
উত্তৰ লাগি যায় পটেকে কেতিয়াবা পূব নিচিনা লাগে কেতিয়াবা উত্তৰ নিচনা লাগে আমাৰ ফাললৈ
দিশটো খেলি মেলি লাগি থাকে মোৰ তেনেকে যোৰহাটত যে উম দিশটো খেলি মেলি লাগি থাকিলে আৰু
অ', সেই এতিয়া মই মানে পূব পূব ফালটো এতিয়া গম পালো এ এই এইফালে বুলি ৰাস্তাৰ পৰা আহি থকা ফালটো পূব ফাল বুলি তাৰপিছতে ত আকৌ পূব পশ্চিম উত্তৰ দক্ষিণটো তাৰমানে সদায় মানে ঘৰ কথা মনত পেলাই লৈ পেলাইহে মই কওঁঁ
অ',
একদম একেবাৰে চকু মদি কব নোৱাৰো মানে পতককে
তাকে তানে ঘৰ সন্মুখটোৱে পূব পূব লাগে আকৌ তহঁত আকৌ পাহাৰতো আছে
অ', আমাৰটো এনেকুৱা যে সেইকাৰণে
উ ভাল লাগে আকৌ অ', তহতৰ সেইফালৰ পৰা উম হেৰি সোণাৰী ফালৰ পৰা নেকি চৰাইদেউ ফালে চৰাইদেউ অ', চৰাইদেউ নহয় নামৰূপৰ ছাইডে ট্ৰাক চ্ৰাকাব পাৰে গৈ থাকে নেকি যায় নেকি সেইফালে
যায়
খালি হেৰি হওঁ যে বিয়া যে পাতিব এতিয়া হেৰি ছোৱালীজনী যে কৈছিলা যে কৈছিলো যে সেইদিনা বৰ বিয়া যে পাতিব অ', হেৰি লগত সিহঁতৰ ককায়েকটো যে সি ট্ৰাক চাক নচলাই জানো গুৱাহাটীৰ পৰা সি সি গৈছে ন সোনাৰিলেও যাওঁ বোলে আকৌ খাপে খাপেখাটি হৈ যাওঁ কেতিয়াবা বোলে এইফালে পাহাৰৰ কাৰ ৰাজগড়ৰ ছাইডেদি যাওঁ ৰাজগড় মানে তহতৰ সেইফালে চাগে
অ',
ৰাজগড় চাইদৰ আলি এটা আছে বো সোণাৰীৰ পৰা তেনেকেও আমি মই বোলে সেই নামৰূপ চাইদে যাওঁ নহয় এনেকে
অ', দিলীহাটৰ কথা সুধিবিচোন দিলীঙা দলং
অ', মই কৈছো সিহঁতৰ সেই কণত বোলো আছে বুলি অ', সেইখিনি নেকি তাকে মই বোলে এইখিনিতে কোনোবাখিনিত আছে লাগিছে সেইকাৰণে সুধিছে আৰু সি
অ', আমাৰ ঘৰ ওচৰেদি যায় আমাৰ ফাল দিয়ে যায় যদি নামৰূপ নামৰূপলৈ যদি সি হেৰি সাপেখাাটি হৈ পেলাই যদি নামৰূপলৈ স পাহাৰৰ কাষে দি যায় তেতিয়া হ'লে আমাৰ এইটোৱে ৰাস্তা
অ', মানে সিহঁত সন্মুখেদি য গৈছ তেতিয়া হ'লে কেতিয়াবানে কৈছো
ন
ৰাজগড়দি যাম বুলি কৈছে ৰাজগড়ৰ ৰাস্তাটোদিও গৈছে ত বোলে এনেকে কৈছে বস্তুটো বেলেগ নেকি?
ৰাজগড় বহুত দূৰ হয় কিন্তু সি মানে সি যদি পাহাৰক ৰাজগড়েদি আহি পেলাই পাহাৰৰ কাষেদি যাওঁ বুলি কৈছে তেতিয়াহ'লে আমাৰ ওচৰতে যদি সি কৈছে অকল ৰাজগড় দি যাওঁ বুলি তেতিয়াহ'লে আমাৰো নহ'বও পায়
অ', এ বুলি কৈছে বাৰ ৰাজগড় দি যাওঁ মেক কি কৈছে যা বোলে সোনাৰিদি তালো। গৈ থাকো
উ খাপেখাটিদি গ'লে মানে আমাৰ এইফালেদিয়ে পাবহি। ৰাজগড় ফালে ৰাজগড় আগত পায় ৰাজগড় ফালেদি সাপে খাদি পায় সাপে খাটিৰ পিছতে তিলা গড় পাই পেলাই আমাৰ এইকন পাহাৰৰ কাষেদি যায় যদি ৰাজগড় ফালেদি ফাটি পেলাই আৰু আছে নহয় ৰাস্তা সেইটোৱেদি যায় যদিও নাজানো।
পাই যালে কেতিয়াবা এইফালে যাবও পৰা হলে মানে গলে মানে ওলাব আৰু। নিজে পাতিলে মানে এনে গম নাপালো। সি আজিকালি ভাল হয় জানো ঔষধ-ঔষধ নেকি কিবা ঔষধ হল। মেডিচিন চেডিচনৰ তেনেকুৱা নেকি?
অ,
আগতকে সি ভাল হ'ল আকৌ কথা পাতাব কালি মই গৈছো নহয় আহিম বিয়াত মানে আহিব আক এনেকৈছে যেনিবা মোক। মোক কৈ পেলাই আৰু কোনবা আপুনি আহিব আকৌ বিয়ালৈ নহাকে নাথাকিব। আগত কথাবোৰ ভাল না
অ' আগতে কিবা হ লাগে নহা সেই
মায়ে আগতে কিবা অভি হেৰি নিচিনা পাও নেমাতুৱ।
হে বিয়া কে বিয়া কেতিয়াকে বুলি কৈছিলি? অহা সোমবাৰে।
উম,
অ বাৰিষাতে বিয়া পাতিছে তহঁতি হেৰি সোনকালে এতিয়া ই পাই কেইদমান ৰ'বি অকণমান
ম নাই কৈছো তাইক সেই সোমবাৰ দিনাখন আমাৰ দিব। তাই মই তাইক কৈছো নহত বিয়ালৈ কিন্তু বৰ ন নচা নাক্চাছুমানে চেহে লৈ আহিব আকৌ বিয়া খাবলে‌ কাপোৰ ঠিকেই থাকিব আৰু মুখখনত বৰ ধুনীয়া চাবি আৰু বোলো।
সঁচাকে আৰু সিফালৰ মানুহে বৰ ধুনীয়া নেদেখিব আকৌ বুলি ভাবো।
উম, মই কৈছো হেৰি এতিয়া এতিয়াই মই চাক ওলা হ'লো আৰু কেইদিনান ৰুবলে আছে তাৰপিছত কেনেকা চেহে হব গম পাইছহি নহে আৰু। এনেকুৱা চেহেৰা লৈ-লৈ আৰু মানুহ বিলাকে আহিব আৰু মুখখন পক ত কৰিপেলাই। কাপোৰ আনিব পিন্ধি আহিব তেনেকুৱা হব বোলো
বোলে হাঁহিছে।
উম,
ঘৰবাকে নোৰুোৱোৱা নহয় সেইবোৰ খেতি বাতি নাই নহয় সেইব হব সন্দি পৰিয়ালবো নিজৰ খেতি নাই যে।
অ' সেইটা নাই নি?
নহয়বন বছিক নাই দেখোন হৰি সেইঘৰ আমাৰ বতাত হওক কাষৰ হওক অ
নাই সিহঁতৰ সেইবো।
উম, হ'ব দে তেতিয়াহলে উম-উম।
ইফালে কৰি ল।
উম,